হেল্ল, শুনিছ?
কি কৰি আছা?
এ শুব লৈছো আৰু ভাত পানী খাই পিনে বৰষুণ আমাৰ ডাঙৰ। ববা পিতা অ ভাত খালা?
ভাত খালো, এক অলপ আগত।
অ অ কিহে খালা।
মাছৰুম, তুমি?
ঔ বা মোৰ ফেভৰেট একদম।
হা মোৰও বহুত। পেই, অ বহুত ভাল লাগে মিল্কী মাছৰুমটো খাই পাইছা?
কি? নাম শুনা নাই দেখোন কোনটো খাইছা? অয়েচ অয়েছটাৰ নে এইটো হেৰিটো?
নহয় মিল্কী মাছৰুম এইটো বেলেগ হয় মানে তি কেইবাটাও থাকে যে বেলে এইটো মানে নতুনকে মই অৰ্ডাৰ দিছিলোঁ। খুৰী এজনীৰ পৰা।
অ অ নতুন আহিছে নহলে।
মই তোমাক দেখাম হা হোৱাটছএপত ফটো। কেনেকুৱা হয়। একদম পুৰা মানে ক্লিন হয়, এনেইতোৰ আমাৰ মাছৰুমটোত নৰ্মেলটো তেনেকা আচ অ চিন চিন থাকে যে এইটো পুৰা ক্লিন হয়।
আচ্ছা কি গাখীৰ গাখীৰ লাগে নেকি?
হে নালাগে বাৰু, অলপ সেইটো অলপমান হেৰি আৰু ক্ৰীমি নিচিনা হয় নোহোৱাও নহয়।
আচ্ছা দেখাত কেনেকুৱা মানে?
মই তোমাক দিছো চোৱা, কেনেকুৱা হয়।
অ অ চাম দিয়া বাৰু ন পিছত অ অ অ। ভালেই দিয়া নতুন কিবা এটা শুনিলো ভাল লাগিলে মোৰ মানে খাব ট্ৰাই কৰিব লাগিব।
অ।
মই মানে মাছৰুম খাই মও বহুত ভাল পাওঁ।
মৌ ভাল পাওঁ বহুত ভাল লাগে।
কেনেকে বনোৱা মছৰুমটো।
চিকেন যেনেকে বনাও তেনেকে।
আচ্ছা আচ্ছা আচ্ছা।
তোমালোকে।
মই মানে হেৰি দিওঁ কাজু দিওঁ। তাজ তাজ। জু আৰু বিলাহী ধুনীয়াকে। এই মিক্সিত পিচি পিনে অ একদম পেষ্ট বনাই দিলে তাৰ পিছত মাচৰুম খিনি অলপ এক্সতাকে মানে ফ্ৰাই কৰি লও।
অ গ্ৰেভি বনোৱা ন।
তাৰ পিছত অলপ গ্ৰেভি টাইপ কৰো অ মা ইমান ধুনীয়া লাগে। নহয়।
বহুত ভাল লাগে মোৰো যেনেকে দিলেও ভাল লাগে। মই ৰেষ্টুৰেণ্টতো বেয়া নাপাওঁ। খাই আৰু ঘৰতও ভাল লাগে।
টুৰেণ্ট বনা টাইপৰ লাগে আৰু ভাবো আৰু দেই। চাগে হয়নে নহয় নাজানো আৰু হিহি ভাল লাগে ভাল লাগে খাই তাকেই মই ভাবিছিলো হা। মই বোলো ইমান মাছৰুম। খাও মই ইমান পইচা যায় হয়নে নহয়। হয়।
অ দাম হয়।
নিজে স্বাৱলম্বী হবলৈ অলপ মাছৰুমৰ খেতিকে কৰো নেকি মই ভাবিছো।
কৰিব পাৰা আমি কিন্তু ঘৰত কৰি চাইছিলো।
কেনেকোৱা হয় বাৰু। মানে কেনেকোৱা যত কাম কেনেকে কৰিলা। মানে
কেনেকে কৰিলো মানে ফাৰ্ষ্ট টাইম খেৰ লাগিব। খেৰ খেৰ মানে নৰা আৰু খেৰৰ প্ৰয়োজন হয় তাৰপিছত, খেৰ খিনি মানে দুই তিনি ইঞ্চ কে কাটি কাটি ল'ব লাগে
অ অ তাৰপিছত
তাৰপিছত সেইখিনি বইল কৰিব লাগিব। বইল কৰি পেলাই অ পানীতো যোৱাকে মানে মেলি শুকুৱাই লয় আৰু এই মানুহ শুকাব নালাগে, বাছ মানে পানীটো যাব যাব লাগে।
অ অ বুজিছো।
কে পলিথিনত অ মানে চিলিণ্ডাৰ নিচ নিচিনা যে পলিথিনটো থাকে যে তাতে তোমাৰ এনেকে তাকে এটা লেয়াৰ দি পেলাই মাছৰুমৰ গুটি দি আৰু এটা লেয়াৰ দি তেনেকে হেৰি কৰি তাৰপিছত পলথিনটো ফুটা ফুটা কৰি আন্ধাৰ ৰুমত ৰাখি পোন্ধৰ বিশ দিনত তোমাৰ ওলাই যায়।
ওলাই যায় ন, অ মাছৰুমৰ খেতি তি আজিকালি মানে বহুত ভাল হৈছে নহয় মানুহবিল, বহুতে কৰিছে। কাৰণ বস্তুটো, মানে একো ঔষুধ ব্যয়ৱহাৰ নহয় আৰু মাছ মাংসতে অকমান প্ৰটিন বেছি পোৱা যায় দিয়া চোন
অ, ডি ভিটামিন থাকে
উম উম। উম ভালে হৈছে, আৰু আমি ন যিমান পাৰো মানে
আমি বাৰু বিক্ৰীৰ কাৰণে কৰা নাছিলো।
ঘৰত খাবলে কৰিছোঁ
এনেই কৰি চাইছিলো কেনেকুৱানো হয় বুলি?
আচ্ছা, খাই কেনেকুৱা ভালে লাগিছে চাগে ন ধুনীয়া
থাকিলে বহুত ভাল লাগে এনেও সোৱাদ হয় বস্তুটো
অ সোৱাদ হয় মই ভাল পাও দে মই মানে এই ৱষ্টাৰৰ পৰা উে সেইটো মানে প্ৰথম খাইছো
সেইটো সৰু সৰুটো ন
নহয় নহয় এটা যে হেৰি টাইপৰ অৱষ্টাৰ টাইপৰ যে দেখিবলৈ অলপ পাটৰ নিচিনা যে এনেকুৱা যে।
অ সেইটো ভাল লাগে আৰু এটা যে আছে সৰু সৰু নিচিনা অ সেইটো কিন্তু বৰ্তা ভাল, অ সেইটো বৰ্তা ভাল নালাগে ন?
অ নাই মই সেইটোহে ভাল পাওঁ।
অ এইটো ভাল পোৱা মই বেয়াও নেপাও সেই হোৱাত। তো ভালে পাওঁ কিন্তু। যিহেতু মাছৰুম। মানে কাঠফুলাৰ যিটো খেতি খেতি কৰি পেলাই যিটো হয় যে, অ সেইটো বেছি সোৱাদ হয় খাবলৈ।
অ অ অ নহয় সেইটো খেতিয়ে কৰে।
সেইটো খেতিয়ে কৰে বাৰু গম পাইছো। কিন্তু প্ৰজাতিটো বেলেগ আৰু
চোৱা মাছৰুমতটো বহুত প্ৰকাৰৰ আছে ন জংঘলী তুমি জংঘলত একে নিচিনাই দেখাত বহু চব মানে তুমি যদি প্ৰয়োজন হয় হাত। তুমি ৱাইল্ড মাছৰুম টো খাব নোৱাৰা। কিছুমান বহুত মানুহ থ কিছু খোৱা মছৰুমটো নিচিনা দেখি পিনে চিঙি লৈগে পিছত গৈ পিনে দেখিবা যে হস্পিতেলত দে
অ আমাৰ কিন্তু মায়ে কিন্তু চিনি পায় আকৌ আমি। খাওঁ।
অ অ ভালেই দিয়া কিন্তু এইটো ব হেৰি তৰাটো?
আম গছত এটা ওলাই।
অঁ আচ্ছা আচছা সেইটো মই নাজানো বাৰু সেই মানে আগতে আমি সৰু থাকোতে ন মাছৰুম বিলাক কেনেকে দেখিছিলো জানা এইবিলাক আম গছ পছত ক'বা বাঁহ তলত বা ক'বা গছ ৰ শিপা সেইখিনিতে মানে তেনেকে দেখিছ
কিছুমান খাই কিছুমান নাখায় তেনেকুৱা আৰু।
অ তেতিয়া আমি নাজানিছিলো এইবিলাক খাই বুলি তেতিয়া মানে কি হয় যে আমি উমলি থাকো সেইবিলাক লৈ পেলাই চতি চতি বুলি কওঁ আৰু
হাল অহ
এতিয়া ডাঙৰ হৈছো যিমান তাৰপিছত মানুহ বিলাকে যেতিয়া মানে এতিয়া। নতুন প্ৰযুক্তিৰে মানে ন
টো টো যে অ মই কাচি যে কাচিতো খাইছো বানাৰসতো খাইছোঁ
অ অ আচ্ছা আচ্ছা বুজিছো নাই সিফালৰ মানুহখিনি পুৰা ভেজ হয় ন মানে সিহঁতৰ মাছ মা মাছ মাংস সিহঁতি ইমান ব্যৱহাৰ নকৰে। মানে মই জনাতো পুৰা মানুহ খিনিয়ে মানে সিহঁতি ভেজিটেৰিয়ান হয়
খাই অ ভেজিটেৰিয়ান হয় নিৰামিষ খাই তাহাঁতি অ
তেহেঁতৰ তাত মানে অলপ বেছিকে চলে আৰু
আৰু তাহাঁতি ৰচুনো বিবহাৰ নকৰে উম পিয়াজ ৰচুন এইবোৰ বিৱহাৰ নকৰে
হ হ পিয়াজ
আৰু তাৰ ফেমাচ টোযে পাণ খন ইমান সোৱাদ হয় জানানে কেবা
অ কিবা গান এটা আছে নহয় খাইকে পান বানাৰাস ৱালা সেইটোয়ে আৰু নাম লৈ নাম কৈ কাম আৰু মোৰ লগৰ এটা গৈছে যেগ নহয় তাত
অ
তাৰ পিছত কৈছে আকৌ চি পাণ এখন খালো সি মানে ভাল নাপালে হা পাণ খন খাই ম মই কৈছোঁ মই বোলে এ তুমি বাদ দিয়া আৰু
এ ইমান ভাল লাগে আম এ মুখত সোমোৱাবলে এই ডাঙৰ হয় তাৰমানে তোমাৰ চুবাব নোৱাৰাকে আমি আধা আধা কৰি খাইছো।
কিছুমান পানত চাবাচোন জুই দি মানে অলপ জুই লগাই পিনে এনেকে দিয়ে এনেকে ন ভাল ল আৰু কিছুমান পাণত পাবা তুমি গ'ল। কিছুমান পাণত চাবাচোন গ'লটো দি দিয়ে। মানে এইটো কিবা হেৰি যে- আমি যে, মিঠাইত যে, লগাই যে অঁ- অঁ, অঁ সেইটোয়ে। মোৰ সেনেকৈ খাব মন আছে মানে দেই। মই মিঠা পান খাই ভাল পাওঁ। মোৰ মানে বানাৰসৰ মিঠা পাণ খন খাব মন- আছে।
তা'ত খাইছো মই। আৰু তা'ত তো- কৌচৰি- চাত- এ' অঁ ভাল বহুত- ভাল লাগে খাই। ফ্ৰেমাচ বুলি কবলৈ এইখিনিয়ে আৰু।
উম' ভাল লাগে, ভাল লাগে। এইবিলাক- বস্তু মানে লাচ্ছী অঁ। লাচ্ছিটো মোক- পাঞ্জাৱৰ খাব মন আছে। একদম উম' মানে- ৰিয়েল যোনটো লাচ্ছী পাঞ্জাৱী মানুহে বনাই। ন' সেনেকৈ খাব মন আছে। ভাল লাগে। মানে মোৰ কি' জানা মোৰ গোটেই ভাৰতৰ মানে যি, যি মানে, সিহঁতৰ মানে- হেৰি বিলাক আৰু খাদ্য বস্তু বিলাক। চবৰে মানে এটা, এটা মানে মোৰ টেষ্ট কৰিব মানে, মন আছে আৰু। যে পাঞ্জাৱত গ'লো বোলে। পাঞ্জাৱত কি' পাম আলু পৰঠা আৰু লাচ্ছী হয় নাই। তাৰপিছত তুমি চাউথ ইণ্ডিয়াত যোৱা যদি-
ডৌচা, ইটলি, চাম্বাৰ। যোৰহাটত জানানে তুমি যদি ভাবা- যে' বোলে চাউথ ইণ্ডিয়া নোযোৱাকে সোৱাদ লওঁ। অসমতে এ যোৰহাটত এখন আছে। ৰেষ্টুৰেণ্ট এখন, চাউথ ইণ্ডিয়ানৰ- বোৰ পাই বহুত ধুনীয়া। মানে তোমাৰ পুৰা ভাইপটো পাবা আৰু তুমি।
গুৱাহাটী তো খুলিছে।
হয় নেকি। কিন্তু চবতে ভাল নালাগে ইডলিটো- খাবলে। মই চবতে ভাল নাপওঁ। সেইখনত কিন্তু মানে- একদম পুৰা ভাল-
উম, উম। গুৱাহাটীত এখন ডৌচাৱালা বুলি- আছে হাঁ। তাৰ তাত সেইখন মানে একদম নামাজ চেন্নাই আৰু ত তাৰ পৰা কি হৈছে তাত মই যেতিয়া মানে মোৰ ভুক লাগে ন ব্ৰেকফাষ্টত বোলে পিজিত আজি বেয়া খানা দিছে। মই তাত পিনে ধুনীয়াকে মাচালা দচা এটা লও ইডলি মানে মোৰ এটাতে পেট ভৰি যায় ত
মই বেয়া পাওঁ, ধৌচাটো মই বৰ এটা ভাল নাপাওঁ।
অহ, নাই মই বৰ ভাল পাওঁ গম পাইছে মানে মোক আগতে ভাল নাপাইছিলো হা। তাৰপিছত কি হ'ল খাই-খাই-খাই-খাই-খাই খাই ইমান ভাল লগা হল। মইতো ঘৰতে বনাইছিলো ডোচা, বহুত ধুনীয়া মানে একদম তুমি যদি ব্ৰেক ফাচত লোৱা ন তোমাৰ মানে দিনটো কাৰণে চিন্তা নাই। তোমাৰ মানে পেটৰ একো গণ্ডগোল নহয় তুমি চবকে সুধিব পাৰা। মানে চবতছে ভাল হেলডি খানা-খানা পাবা নহ তুমি চাউথ ইণ্ডিয়ান খানা পাবা। ইমান ধুনীয়া নহয়।
কৰে আকৌ ন একো অপকাৰ নকৰে খালে মানে।
লাইট খানা আৰু একো মচলা ইমান ব্যৱ হেভি মচলা ব্যৱহাৰ নকৰে কি ধুনীয়া লাগে খাই। তুমি দচাটো খাব দচাটো দচাটো খাব পাৰা, হুম। ইডলিটো খাব পাৰা, এই বাৰাটো বাৰাত মোৰ যে ইমান বাৰটো খাব মন গৈ আছে নহয়।
দাহি বাৰা নে?
ম সেইটো সিহঁতৰ মানে চাউত ইণ্ডিয়াৰ মানুহৰ এটা বাৰা বনাই সিহঁতি বহুত বনাই মই মানে যাওঁতে দেখিছিলো আৰু ইমান মানে নৰ্মেল কে আমাৰ যেনেকে মালপোৱা চিংৰা বেছি থাকে ন?
অহ বুজিছোঁ।
তেনেকে বেছি থাকে আৰু। তেতিয়া মই মানে ইমান ভাল পোৱা নাছিলো কাৰণ মানে এফালৰ পৰা তুমি যেতিয়া ফুৰিব যাবা ন? ফুৰিব গ'লে কি মাইডটোত মানে তোমাৰ নিজৰ খানাটো মনত পৰি নহ। ভাত-ভাত-ভাত ত মোৰ সেই মনত পৰিছিল ত মানে সেইটো মই ইমান ইন্টাৰেষ্ট দিয়া নাছিলো আৰু এ হ'ব আৰু বুলি পিনে দচা হওক কাৰণই দোচা ইয়াতে খাওঁ কিন্তু তাত গৈ পি মানে এ হব আৰু এনেকুৱা টাইপৰ।
অহ এনেকুৱা হয় যাই।
যেতিয়া ইয়াত আহিলো মোৰ ইমান মন গৈছে নহয় মই বোলো ইছ ৰাম মোৰ ইমান মনত পৰিছে ডোচা খাব মন গৈছে ইডলি খাব মন গৈছে। ৰে তাপিছত বাৰা টো খাব মন গয়ে আছে।
ঐ ৰবা দে মোৰ কল এটা আহিছে। মই তোমাক আকৌ ফোন কৰি আছো। অ-অ।